হেল্ল' অ' কি কৈ আছা? আহ। কি কৈ আছা? অ' মই বোলো ঠাইখন সাৰি লওচোন তাৰ পাছতে, কাম এটা কৰিম আৰু। আহ ভাত খালে? ভাতটো খালো। কিহেৰে খালে?
দালি খালো তাৰপিছতে আলু গুটি ভাজি। হেইয়াই, বাহঁতে ফোন কৰিছিলে নে?
মায়ে ফোন কালি কৰিছিলে আজি নাই কৰা বাৰু।
সিহ'তৰ বোলে ট্ৰেইন বন্ধ হ'ল?
অ' বাৰ কথা কৈছে মাৰ মা বুলি শুনিছো, কৰিছিল কৰিছিল।
ট্ৰেইন বন্ধ হ'ল বোলে সিহঁতৰ?
অ' ট্ৰেইনখৰ টনত চিমেণ্ট চাপৰি দলং ভাঙিলে নদী।
অ' সেইকাৰণে বন্ধ হ'ল।
আহ।
অ', অ' মই অথনি তাই লে ফোন কৰোতে, কৈছে ট্ৰেইন বন্ধ হব নেকি বোলে খুৰি, ম বোলো হয় নি? অ', অ'।
বোলো মোবাইলত পাইছিলো।
পাইছিলো। এতিয়া পানী এতিয়া হৈ আছে এতিয়া বাৰিষা এতিয়া।
উম।
তাৰপা গধূলিকে ভাত কিহে বনাবা? লোৱা এইখিনি ল'ৰা এটাৰ ঘৰলে ওলাই গল।
অ' গধূলি ভাত জানো কিহে বনাও দালি আছে আলু আছে।
আলু আছে। ঢেকীয়াকে বুটলিবলৈ যাওঁ নহ'লে আহা?
অহ যাম ৰ'ব।
ঢেকীয়া খাওঁ কচুঠোৰ খাওঁ। ঢেকীয়া কচু ঠোৰ এইবিলাক খাই পেলাই।
আহ, কলপচলাহে খাব লাগিছিল।
পচলা খাব লাগিছিলে মোৰ নহৰু নাই, নহ'লে নহৰু থকা হ'লে পচলা এটা দেখিছিলো কাটি আনিলো হেঁতেন। বহুত দিন পচলা খোৱা নাই। আউ ভৰিবিলাক বিষাই আছে নহয়, পচলা খোৱা হ'লে ভাল হ'ল হেতেন। জানো আছেনে নাই সিহঁত, সিহঁতৰ আছে নে নাই জানো নাই সুধা নহয়।
মাজতে লৈছিল নহয়,
সেয়া আদাই, গালিও খালে নহওঁ বেপাৰী লৈ আহ। সেয়া আদায়, নহওঁ খাই সেয়া নহৰু গালিও, খালে।
অ,
নহৰু খালে, গালিও খালে, এদাই
বেপাৰীয়ে দাম বেছি অহ, কিমান ললো। জানো কিমান ল'লে, দাদাই গাই আছে নহৰু বেপাৰীয়ে বেছিকে ল'লে বুলি।
অ,
অ, তাৰ পা, মানুহটো খবৰ-খাতি ভাল?
ভাল‌, ভাল‌ আপোনালোকৰ ভাল?
উম, ভালেই ফোন-চোন কৰিছে ন, যোৱা
কৈ
কৰিছিলো অ, তাত মাটি ৰুই আছে ন, মানুহ বিলাকে?
মাটি ৰুইছে অ,
মোৰ এতিয়া আলহী আহিছিলে। এই আলহীক পঠিয়াই পেলাই। মই বোলো, তোমালে বহুত দিন ফোন কৰা নাই বোলো ফোন এটাকে কৰোচোন। ক'ৰ আলহি ই, আগফালৰ শিঙীয়া।
অ,
বান্ধৱী এজনী আহিছিলে। বান্ধৱী কিমান দেৰি হ'ল আলহী অহা, দেৰি হ'ল সিহঁতি গ'ল এতিয়া। আলহী আহি, চাহ-তাহ খোৱালো, কি খোৱালে চাহ-পানী খালে।
আৰু
খাই মেলি, গ'লগে।
অ, আজি বান্ধৱী ঘৰলে নাই যোৱা নেকি?
আজি বান্ধৱীকেইজনীক দেখা দেখিও নাই। বান্ধৱীহতো অহা নাই আজি কি হ'ল জানো সিহঁতক? বান্ধৱী কেইজনী, জানো আজি কেলা নাই, অহা আজি ঠাণ্ডা বতৰ পাইছে নেকি, সেহঁতেও।
অ,
অ,
হেইয়ে
হেইয়ে ফোন কৰিছিল না, ঢকুৱাখানাৰ পৰা? নাই, কৰা নহয় বাইদেউ, হহঁতৰ তাত পানী কিমান হৈছে জানো ফোনেই কৰা নাই।
সেইফালে পানী জানো, হৈছে নে নাই।
তাকে ফোন কৰা নাই, ফোন কৰা হ'লে গম পালোহেঁতেন। অ, ডাঙৰজনী বাইদেউ লেহে কালি অহা কথা আছিলে নহয়, গৰম বন্ধত থকাকে। ছোৱালী আহিব গৰম বন্ধত, তাইক আকৌ আনিবগে লাগে হেনো, কোন যাব এতিয়া তাইক আনিবলে ঢকুৱাখনা পা।
আমাৰ চুমলে ফোন কৰি আছিল, কালি ফোন কৰিছিলো, আনিবলৈ মাতিছে। কোন যাব এতিয়া হেই,
তাকে ট্ৰেইনো বন্ধ হল এতিয়া কেনেকে যাবা।
তাকেহে।
তাকেহে। ট্ৰেইনখন বাৰু খোলা থকা হ'লে বাৰু যে নহওক।
অ'।
অ', ট্ৰেইনতে গোগামুখলৈকে গৈ পেলাই সিফালে যাব পৰা হ'ল
অ', তাৰপা ৰাতিৰ ভাত কিহেৰে বনাব?
ৰাতি ভাততো পা জানো কিহে বনাও। মাছ নাই? মাছ নাই।
অ', ন মাছ লাঙি নাপাতেই নেকি?
লাঙি দাদাহঁতে পাতে, মইহে নাপাতো মই মাছ ধৰুঙগেহে বাৰু। আজি ধৰিবলৈও নাই যোৱা।
ধৰিব লাগিছিলে এসাজ ওলালে হেতেন ৰাতি।
অ', এই এজনী বান্ধৱী ওলাইছেহি।
অ'।
আজি বান্ধৱী বিলাকক দেখা দেখি নাই, এজনী ওলাইছেহি।
অ', আজি এই বান্ধৱী বিলাকে আজি ছুটি লৈছে, সেইটো কাৰণে
আজি কঁঠাল খাবলৈ মাতিছিলে। মোক কঠাল মই নেখাওঁ মোৰ পেটত কঁঠাল হজম নহয়, মই সেইকাৰণে নগলো। মোক বেয়া পালা নেকি অ', গ্ৰুপত দিছিলে মই গ্ৰুপত আমাক কঁঠাল
অ', এতিয়া কঠালৰ গ্ৰুপ এটা খুলি লওক আৰু, আমৰ গ্ৰুপ খুলিলে নহয়।
আম এদাই হ'ল, এতিয়া কঁঠালৰ নামটো কঠালৰ গ্ৰুপহে দিব লাগিব এতিয়া আম এ তাকেহে, তাৰপা । তাৰ পৰা মাটি ৰোৱা দিনত আহিলে মাটি ৰোৱা গ্ৰুপ হ'ব।
অ'।
অ'। মই কঠাল খাই বেয়া পাওঁ সেইকাৰণে নগ'লো নহ'লে
কঁঠাল খাইহে বেয়া পায়, গুটি কেইটা খাই ভাল লাগে নহয়।
গুটি কেইটা দাটোহে খাবলৈ দিব, গুটি কেইটা আনিবলৈ কত দিব সিহঁতে। সিহতে মু, লোকৰ মুখৰ পৰা ওলোৱাটোকে খাই ভাল পাব।
অহ। তাপা সেই খোৱা আগত গ'ল।
অকমানহে গলো।
অ'।
কোৱা কোৰ মাৰিবলৈ গল।
অ', চাদৰ কেইখন ওলালে?
চাদৰ আধা খন মান ওলাইছে নেকি সম্ভৱ, চিন ওলোৱাকে নাই। কোৱা চিনটো ওলালেগে নে আকৌ আলহী জনী আহিলে যে কথা পাতিব লাগিল তাৰ লগত।
অহ কেইখন লগাইছে।
চা ছখন লগাইছিলোঁ
অহ।
অহ গৰু ছাগলী আনিলে উম ছাগলী কেইটা বান্ধিলোঁ হাঁহ কেইটা দেখোন অহাই নাই। গৰুকেইটা জানোঁ দাদা গৈছে মোকোলাই দিয়ে নেকি। দিলে দিব আও নিদিলে আনিব যাব লাগিব আ নিদিলে।
হাঁহ কিম হাঁহ কিমান আছে।
হাঁহ মোৰ ঢেৰ আছে বাইশটা তে চৌবিশটা আকৌ।
উম গৰু।
গৰু দুটা।
ছাগলী, ছাগলী দুটা অহ। আও একো নাই মুৰ্গী চুৰগী।
আও একো নাই মাততো ইক হৈ আছে যে।
মাটি ৰোৱা হ'ল নাই।
মাটি ৰুব নাই হোৱা আও দেৰি আছে কেল কেলে হাল বোৱাই নাই আমা। পথাত।
অহ ইমান দেৰিলেকে থৈছে নে।
উম তাকেহে জানো এতিয়া ট্ৰেক্টৰবোৰ দেখোন এইফালে অহাই নাই দেখোন। অহ তোমালোকে বাবা ঘৰতে আছা নে এতিয়া যে এদাই হ'ব হ'ল। আহ বাবা ঘৰতে আছা নে।
এ গৰু আনিবলে গৈছে।
একলে গৈছে। অহ'।
অহ'।
অহ'।
পাপাই এতিয়া কি কৰিছে।
কৰিছে এতিয়া এ বহি আছোঁ আলহী আহি। ছে এজন লৰা এটাই এনেই মই কথা পাতি আছোঁ তাই বহি আছ। আলহী চহা খোৱাব নে তামোল খোৱাব। আলহী তামোল এখনহে দিম নেকি এতিয়া মোৰ গৰু গা আহিব হৈছে চাহ পানী খোৱাবলে এতিয়া নহ'ব আও।
অ'হ।
তাপা তোমাৰ মাহঁত আহিলে না নাই অহা।
মাঁ নাহে নে।
মা নাহে নেকি জান কাইলে আহিম বুলি কৈছে তুমি ফোন কৰিছিলা নাই।
কালি সন্ধিয়া মায়ে কৰিছিল মই নাইকোৱা।
মই না অ' আহিম বুলি কৈছে না নাহোঁ বুলি কৈছে।
নাহে আও আজি যি অ কি কাইলে আহিম বুলি কৈছিল।
আহিম বুলি কৈছিল। মা মোবাইল লৈ গৈছে নে নাই নিয়া।
লৈ গৈছে।
লৈ গৈছে অ'হ।
অ', আপোনালোকৰ এই ককা অহা কথা আছিল নহয় নাহিলে যে।
নাহিলে যে আমা ককা আজি হেনো মাথাতো ঘূৰাই ঘূৰাই আছে তাপা বোলে আজি নাযাওঁ আও কাইলেহে যাম। দিনতিয়াকে যাম বুলি কৈছে মই বোলো দিনতিয়াকে যদি নাহিবই থকাকে যদি আহক।
অ'।
তাৰপৰা এতিয়া কি কৰে জানো।
অ
মাও নাই মা আক ফিংগাৰ দিবলৈ আহিলে চকু ফিংগাৰ গেছ এজেঞ্চিত। তাৰপৰা এতিয়া গ'ল নে নাই জানো মই ফোন কৰা নাই ফোন কৰিমহে।
অ আমাৰ ফালে কাৰেনটো নাই আকৌ গল
আকৌ গল কাইনটো অহা যোৱা টিপিক টেপাক।
ইমান কাইনটো কাটে অও
কাৰেণ্টটো টিপিক টাপাক।
অ'।
এতিয়া পানী হৈছে যে কাৰেণ্টটো এনেকুৱা কৰিব‌ আও অভাৰ পানী হৈছে আমাৰ ইয়াত পানী বাঢ়িলেই পানী সোমাইছেই। মাছ ওলাব এতিয়া মাছ ওলাব অ লাঙি চাঙি আছে যদি বাবাক গোটাবলে কবা।
আমাৰ লাঙি পাতি থোৱা আছে আমি মাছ খাই আছো।
খাই আছ হয় নি
উম আমি সদায় মাছ খাইছো
আমাৰ ডাঙৰ খুৰী ঘৰত নাই নেকি বাও
জানো নাই নেকি নে ভিতৰত সোমাই আছে নাজানো নোৱাৰে হপাই
নোৱাৰে হপাই ডাঙৰ খুৰী ঘৰত নাই মানে কোনোৱে নাই নেকি মানুহ দুনুহ নাই
বা কাও মাতে শুনা নাই
মাতে শুনা নাই অ অ
অ আপুনিহে গম পাব ওচৰতে আছে নে নাই
তাকে তোমালোকৰ সেইফালে নাই যোৱা
আমৰ এইফালে নাই আপোনালোকৰ লৰাই সেই হেৰি চিন কৰে সেইটো কি বুলি কয় এ সেই দৌৰি দৌৰ খেলে আছে
দৌৰি আছে ৰাস্তাত আছে নে সিহঁত দুটা
অ ৰাস্তাত খেলি আছে তোৰ
তাত আছে যদি এচাৰি এদালেৰে ধেৰেব ধেৰেব লগাই দিয়াচোন তোমালোকৰ সেইফালে ৰাস্তাত আছে যদি
অ' এই আমাৰ পদূলিৰ পৰা সেইকণলে গৈছে একনৰ পৰা ইয়ালে আহিছে
এই ৰাস্তাত গাড়ী চাড়ি আহিব দৌৰা দৌৰি কিহৰ
অহ ৰাস্তাতে দৌৰি ফুৰিছে এ ডাঙৰ এটাই লগাই আছে এটাই দৌৰ খেলাইছে
এচাৰি এডাল লৈ পিটি দিয়া চোন তুমি মায়ে পিটিবলৈ কৈছে বুলি কোৱা
অ পিটিম বাৰু মই এই গৰুক দানা দিছো
অ হ'ব তেতিয়া গৰুক দানা দিয়া তুমি
আ হ'ব দিয়ক
অ